হেল্ল'
কি কৰিছা
এ আছো এনে তুমি কি কৰি আছা
মই এই ব্লেক কফি অকণ বনাই পেলাই ওপৰত আহিছোঁ
হেৰি কি বুলি কয় পঢ়ি- পঢ়ি আছা নেকি?
অ' পঢ়ি আছিলোঁ অলপ। এতিয়া ভাগৰ লাগিছে যে কাৰণে কফি অলপ বনাই লৈছোঁ। বনাই পেলাই তেৰেছতে খোজ কাঢ়িব আহিছোঁ।
খোজ কাঢ়িব লাগে। খোজ কাঢ়া ভাল। মই এতিয়া খোজ কাঢ়িবলৈ মন- অ'। অ', মই আকৌ খোজ কাঢ়িবলৈ মন যায়। সময়ে নেপাওঁ যে। হয়
অ'।
এনে ৰাতিপুৱাও খোজ কাঢ়া নে?
ৰাতিপুৱা শুই উঠা অলপ দেৰি হয় আজিকালি। তো কাঢ়িবই নাপাওঁ। তোমালোকত- হেৰি টেৰেছ আছেচোন। ওপৰত চাটত যাই পেলাই তোমালোকে হেৰি ৱ'ক কৰিব পাৰা। তাতে ধুনীয়াকে।
ঠিয়ে আকৌ ধুমা-ধুম ইটো-সিটো কামত লাগি যাওঁ আ থাকিয়ে যায়। সেইকাৰণে। এনেই কিন্তু কাহ- কাঢ়িব পাৰিলে নিজৰ শৰীৰটোৰ কাৰণে ভালেই হয়।
অ' শৰীৰটোৰ কাৰণে ভাল। মনটোও ভাল লাগি থাকে।
উঠিব পাৰিলেতো আৰু ভাল। কি তেতিয়া সোনকালে উঠিবলৈ মন যায়, কিন্তু এলাহ লাগে। ৰাতিপুৱা সময়ত হে আৰু হে নহয়। অ' ৰাতি ইটো সেই মানে ইটো-সিটো কৰি থাকোঁতে আকৌ ল'ৰা ছোৱালীৰ লগতো টোপনি খতি হয় যে। সেইটোৰ কাৰণে মানে উম শুৱা দেৰি হয়। তাৰপিছত তে সেয়া ৰাতি পুৱা উঠা অলপ দেৰি হয়। ৰাতিপুৱা সময়ত টো পনিটো ধৰে যে। সেইকাৰণে। এনে খোৱা-বোৱা কৰিলা? ভাত-পানী?
পাবা।
ডাঙৰ হ'লে তেতিয়া আৰু তো অ' ডাঙৰ হ'লে অকমান তথাপি ৰেহাই পাম আৰু। অ' খালোঁ।
কেন খালা?
অ খালো, খালো মই আজি তেনেকে একো বনোৱা নাই, ৰেচিপি মই খালি আজি মানে দালি বনালো, তাৰপিছতে দালিত এতিয়া আলু দি দিলো মানে, আলু খাই লৰাটোৱে খুব ভাল পায়, আলু বুলি ক'লে মানে একদম ভাতকেইটা খাব লয় আৰু। উম, সেইকাৰণে মানে দালিত আলু দি দিলো, তাৰ কাৰণে তাৰ পিছতে বুটেই আলুৱে ভাজিলো। তাৰপিছতেহে আ পদুনাই আমে চাটনি কৰিলো। তাৰপিছতে পিটিকা বনালো, বুটে আলুৱে, সেই তেনেকে আজি নিৰামিষ চিমপুলকে খালো আৰু।
কেঁচা আমৰ চাটনি আৰু।
কেঁচা আম আৰু পদুনা যে
অ, অ। ভালে কৰিছা, ভাল লাগে খাই।
অ, তেনেকেই কৰিলো আজি।
অহ। তাৰপিছত। ছোৱালী কি কৰি আছে?
ছোৱালীয়ে এইয়া আম এটা আনি পেলাই খাই আছে, পকা আম এটা। পকা আমটো আকৌ এতিয়া হেৰি ল'ৰা -ছোৱালী মানুহে খোৱা বেয়া মই ল'ৰাটোক খুৱাই আছিলো পকা আম।
অ, অ, অ।
কাৰণে কি হ'ল তাৰ সেইয়া শৌচ হৈছে।
হয় নেকি?
উম।
অ, অলপ নেটত চাই ল'বা কি খুৱাব লাগে। কি নালাগে। এতিয়া উ কিয়, কাৰণে সি সৰু হৈ আছে যে অলপ। চাই চিতিহে খোৱাবা বস্তু।
অ, সেই আমটো আছা? এনে, বাকি আম আৰু লেচু বস্তুতো বেয়া, এনে বাকী বেলেগ ফল মূল খাব পাৰি আৰু ফল চল।
অহ অহ।
অ, দাত গজিছে।
অঁ। উম্ তাৰ পিছত ছোৱালীজনী ডাঙৰ হল নহয় বিহু নাচি। কিবা জানে নাজানো?
অ ছোৱালীজনীয়ে বিহু নাচিব জানে অলপ চলপ।
অ, তাই ফটো বিলাক চাই থাকো নহয় চাদৰ মেখেলা। পিন্ধি উঠি থাকে তাই।
অ তাই সেনেকে বিহু মই কাপোৰ এযোৰ চিলাই। চিলাই দিছিলো সৰুতে।
আহ অ অ।
তিনি বছৰ মানতে বিহু নাচিবলৈ চিলাই দিছিলো।
অ হয় নেকি।
পচ টিয়ে কিনি আনি পেলায়। মানে মানে। চাচিদে মোৰ চাদৰখন মই কি কৰি। উ তাকে বোলো মেখেলা এ বনাই দিওঁ নে? তেনেকে চাদৰ খনত এখিলা মান। এচকেপ কৰিলো। তাৰ পিছত তাৰ পৰা আকৌ অকনমান নিকা বোলাওজ। কৰিলো। তাৰপিছতে আকৌ হেৰি মেখেলা। সেই তেনেকে মানে। তাই কাৰণে। এ নাতিব লোৱা কাপোৰ এযোৰ। তাই আকৌ ভাল পালে।
অ এই বাবুটো কান্দিছে।
আহ।
অঁ। ভালেই কৰিছা মোকো বনাই দিবাচোন তেনেকে, মোৰ তাতো ধেৰ কাপোৰ আছে।
তেনেকে এতিয়া তাকে ভাবিছো, মই এইয়া এইবিলাক চব আজৰি আজৰি হৈ লওঁ তাৰপিছতে মই চিনটো যে।
আহ। হেল্ল'। অ শুনিছানে? অ শুনিছা? অ হেল্ল'। হেল্ল'। হেল্ল'।